হেল্ল' অ
এই মই কল কৰিছিলোঁ?
অ গম পাইছিলো মই এই হেৰি কি হ'ল অলপ বিজি আ- মানে ফোনটো ৰিচিভ কৰিছিলো বাট নিজে নিজে কাট খাই গ'ল।
অ অ অ অ সেই কলটো সেই কলটো মই কাটি দিলো মানে সেইকাৰণে হ'ল চাগে। মই এনেই কল কৰি পাইছিলো ক
অ অ অ মই মই ৰাস্তাতে আছো এতিয়া। বৌক বিচাই গৈছিলো ঘৰলে দাদা ঘৰত নাই বৌ ঘৰত আছে বুলি গলো ইফালে বৌও নাই।
অ
এতিয়া মানে কি হ'ল মাটি জিঅ টেগ কৰিবৰ কাৰণে মানুহ ঘূৰি আছে কৰিছে। ত সেইটোক জিৰ' টেক কৰাব লাগে দাদা ঘৰত নাই। বৌক কওঁ বুলি গলো বৌ আকৌ কোন টোকাত আন্ধি লাগিলো। বৌ পথাৰ পালেহি মই তাত পালোঁগে এতিয়া আকৌ বৌক মই ইয়ালে বিচাৰি আহিছোঁ।
অ এতিয়া ঘৰলে পথাৰলে আহিছে নিকি না ঘৰলে আহি আছে।
মই ঘৰলে পথাৰলে আহি আছো এতিয়া।
অ অ ইয়াত লগ পাব তেনেহ'লে
অ ইয়াতে আছে পথাৰত আছেহি আক এজনী দেখিছো এতিয়া পথাৰত
পথাৰত কি ধান ৰোৱা হৈছে নে হেৰি
অ কঠীয়া তুলি আছে আজি অকমান ৰুলে দু দুবা মান ৰুলে অ
অ
ও বৌ এইফালে আচোন। মই ঘৰত বিচাৰি গৈছিলো ইয়ালৈ গুচি আহিলে কোনফালৰ পৰা আহিলে তাৰমানে।
অকলে মাতি দিন্ধিলি মই এনেই গ'লোগে ইমান দূৰ। মণ্ডল আহিছে অ মণ্ডল মানে গাও বুঢা আহিছে জিৰ তাক মাৰিব লাগে ফটো।
উ
অহ। পথাৰলে আহিব নালাগে ঘ তাতে থাক ঘৰতে থাক বুলি কব বুলি গৈছো। আজি আকৌ নাই মানুহ ঘৰত। পাৰ হৈ কিনে গুচি আহিব সোনকালে যা। অহঁ। হেল্ল'।
অ। অ শুনিছো।
অ অ এই বৌ পথাৰত আছেহি এতিয়া আকৌ। পঠিয়াই দিছো এতিয়া পথাৰ পৰা ঘৰলে নহলে মানে কি আজি লাষ্ট বোলে। আজি যিখিনি থাকি যাব। অ জিৰ' টেকৰ আজি লাষ্ট আজি যিখিনি থাকি যাব। ত নেক্স মানে হবলে হলে বহুত টাইম লাগিব মানে।
অ। এতিয়া কোন খিনি ঘৰ এইখিনি গাঁৱত আহিছিলে যে যোনখিনি এতিয়া নতুনকে। সেই কে নিকি।
অহ অ অ।
আমাৰ ঘৰৰ ফালেও হ'ব চাগ তেনেহলে।
অ সেই যাৰ যাৰ মানুহ পাইছে। যাক যাক ঘৰত মানুহ পাইছে গোটেই বিলাকক কৰি দিছে আৰু। যাৰ মানুহ পোৱা নাই। সিহঁতৰ মানে হেৰি হৈ গৈছে। বাদ পৰি গৈছে নেক্স ন। ষ্ট বচাকে। কাৰণে সমস্যা আছে মানে অকমান।
উম গাঁৱততো বহুতৰ আহিছে চাগে।
আহিছে আহিছে বহুতো আহিছে।
তাৰপিছত।
তাৰপিছত কি সেইখিনিয়ে এতিয়া হেৰি কৰি ঘূৰি ফুছো। মই ইফালৰ পৰা সিফালে সেইখিনি কৰিয়ে ঘূৰি ফুৰিছো এতিয়া। হা হা।
অ নিজৰ হেৰিয়ত গৈছে নেকি নিজৰ পাৰ্চনেল গাড়ীখনত।
অহ অ অ সেইখনত গৈছিলো।
ত গাঁৱত আম আমটো পকিলে নেকি।
পকিছে শেষেই হৈছে কিছুমানৰ আাম পকিও।
সোনকালে যাব লাগিব দেই।
অ সোনকালে নাহিলে খাবলৈ পোৱা নাযাব গাঁৱত খাম।
অ।
অ মই এতিয়া আকৌ সেইফালে যাওঁ তালৈকে যাওঁ।
অফাল তালে য তালে যোৱা।
অ। এ ক'ত নাযাব নো এখন। এইম ৰখে নাথাকিবি মোক। মবাইলটো ল যা পতা পত। পদ্ম হতক চিনি পাবি নেপাও? পদ্মধৰ বোলোতো চিনি পাবি নাপাও? বাটত লগ পালে ঘূৰাই কিনে লৈ যাবি। মই এইফালৰ পৰা গৈ আছো বাৰু।
হেল্ল' হেল্ল'
অহ
তাকে কাম খিনি আজি হব নাই সেইটো চিন্তা লাগিছে হৈ গলে ভাল লাগিব মানে মনটো
উ
উ ইয়াত পথাৰত মাৰিছিলো অকমান পথাৰ খিনি এটাতো পাছ কৰাই দিলে বুলি আৰু এটা অকমান কনফিউজ আছে বোলে সেইকাৰণে অকমান চাই আছে ৰৈ আছে সিহঁতে মিলাবৰ কাৰণে এতিয়া সেই
আচ্ছা
কি হয় যদি মিলি যায় দুইটা পাছ হৈ যায় তেতিয়াতো বহুত ভাল হ'ব
অঁ
যদি নিমিলে তেতিয়াতো আকৌ সমস্যা হ'ব এতিয়া মৰা আগৰ তেলটো দিখছিলে যে মৰাণৰ পৰ্টেল এটা দিছিলে ন
অ
মৰাণ পটলৰ কাম খিনি কৰি আছে মানে
অ অ সেইখিনি কাম কৰি আছে।
অ অ। সেইটো সময়ত সেই কামখিনি হোৱাটো জৰুৰী। কেতিয়া কি আহে কি নাহে বাকী চৰকাৰেহে জানিব সেইবোৰ।
ত সেইকাৰণে যেতিয়াই মানে সিহঁতে কামটো কৰিবলৈ দিয়ে তেতিয়াই কাম খিনি কৰি লোৱাতটো ভাল। নে কি কোৱা? উ
আজি তাকে বহুত গৰম পৰিছে বজাৰ ফালে যাম বুলি ভাবিছো এতিয়া এ গধূলি যাওঁ ন এতিয়াই যাওঁ নে বেলটো পৰিলে আৰু ন।
বেলিটো অৱশ্যে পৰিবগে আও বেছি সময় নাই।
লাহেকে ওলাই যাব লাগিব নহলে গৰমত থাকিব নোৱাৰি বহুত দিগদাৰ। মানে বজাৰৰ পৰা হাফ পেণ্ট দুটামান ল'ম।
অ অ।
মোৰ মানে কলা গেঞ্জী পিন্ধো মই বেছিকে। ত বগা গেঞ্জি ল'ব লাগিব কলা গেঞ্জিটোৱে মানে ৰ'দটো বেছি শোষণ কৰে। পিন্ধি থাকিলে বেছি গৰম লাগে আচলতে।
কলা ৰংটোয়ে গৰমটো
অ শোষণ কৰি কিনে প্ৰতিফলিত কৰিব নোৱাৰে মানে। ত বগা গেঞ্জীটো যদি পিন্ধো সেইটো মানে প্ৰতিফলন কৰে ন। ত গৰমটো অলপমান কম লাগে মানে তাত। ত সেইটো কাৰণে বগা গেঞ্জি আৰু হাফ পেন দুটামান ল'ম। তাত অ ৰ আহ লাগি আছে নহ অ
যে
এটো কথা মই এনেক হাবা আকৌ ওলাই আহিলো
অহ।
আকৌ আহিছো আও। আকৌ যাওঁ তালে আহ গৈ লওঁ, অ চ অ অ অসুবিধা হোৱা নাই বাৰু সময়টো হৈ লওক।
অ সময়টো অ হেৰি আৰু কওক তাৰপিছত কিমান দেৰিত ঘূৰিব?
অ যাও তাত অকমান দেৰি ৰম উ সিহঁতলৈ অপেক্ষা কৰিম। মানুহ কেজনলে। তাৰ পিছত যদি বহুত দেৰি হ'ব যেন লাগে তেতিয়া গুচি আহিম। যদি
আহ আমাৰ গাঁৱৰ ৰাস্তাটো কেনেকুৱা এতিয়া কণ্ডিশন?
একেই আগতকৈ বেছি বেয়া। তাই হ'ল বাৰিষা বৰষুণ দি দিলে ন। বা হৈ গৈছে। বনোৱা কথা আছিলে, হয় হয় অহা এটা আছিলে অ
অ সেই ৰাস্তাটোতো সোনকালে আকৌ মেৰামতি কৰিলে ভাল আছিলে।
অ অ অ ৰব দেই মই মানুহ কেইজন লগ পাইছো। মানুহ কেইজন লগ পাইছো ৰ'ব দেই হা হেই বৈ গৈছে এতিয়া সেয়া পা মানে আকৌ আহিব। আকৌ আহিব অ আহা আ অ অ অ চক মানুহ কেইজন পাৰ হৈ আহিলে মই সিহঁতক বাৰে বাৰে সেইকাৰণে কথাটো কৈ আছিলো মানে, বৌক মই গৈ পাই পাও মই গম পাইছিলো যে বৌ যে প পথাৰলৈ গুচি আহিব সেইকাৰণে মই আগতে তাকে ওলাই তোমালোকৰ তোমালোকৰ ঘৰলে সোমাই দিলে মানে সিহঁত মই এখন নামঘৰ ফালৰ পৰা ঘূৰিলো। সিহঁতে সেইফালৰ পৰা সোমাই দিলে অ সেইটো প্ৰব্লেম হৈ গ'ল এতিয়া।
এতিয়া কোনফালে গৈছে
এতিয়া সিহঁতে আকৌ পথাৰলৈ গৈছে বাৰু পথাৰ পৰা ঘূৰিম বুলি কৈছে সিহঁতে মই ইয়াত বৌহঁতক লগ কৰি কথাটো বুজাই দিওঁ তাৰপিছত আহি বিয়া ঘৰত সোমাম অকমান বিয়া ঘৰত লৰা কামত লাগি আছে অ কাম লাগি তাৰপ হা। হয় আগতীয়াকে হয় হয়। আগতেকে কামবোৰ কৰি আছে।
অ। ঠিকে ঠিকে।
আৰু বতৰটো ভাল নহয় নেকী?
টো ভাল নহয়।
কেতিয়া কি হৈ দিয়ে, কেতিয়া কি কৰি দিয়ে এইবোৰ ধৰিব নোৱাৰিলে সেইকাৰণে মানে আগতীয়াকে সেই কামবোৰ কৰি আছে মানে সিহঁতে।
আহ।
মানুহ কেইজন পাৰ হৈ গল অ এফালে। আপুনি ঘৰলে যওক, সিহঁতে পথাৰত কৈ কিনে তালৈ যাব বোলে। সিহঁতে এফালে গলেই।
আকৌ আহিব এই ও দাই সিহতৰ পথাৰ মাৰিব গৈছে কথা এবাৰ মাৰি কিনে তালৈ যাব হেনো চিধা। ঘৰত সোমাইছিলে তলা মাৰি থোৱা বুলি কৈছে। অ বৌক লগ পালো এতিয়া কথাখিনি বুজাই কিনে পঠাই দিছো। অ সময়টো হ'ল, তাৰ পৰা।
হৈ যাব এতিয়া।
অ অ।